হেল্ল হেল্ল'।
হেল্ল'?
শুনা পাই আছা?
উম উম উম।
অ, পানী খাই আছা নে কি কয় অ।
চিকে পানীটোও খাব নিদিয়া না।
হি হি হি হি।
কি হি হি হি হি।
হি হি হি হি হি। হাঁহি ভাল লাগে আকৌ।
ইট পান খাবে নেকি?
অ আৰু এ মই এতিয়া যাৰ তাত আজি যাৰ তাত গৈছিলো হা, তাৰ তাতে আহ মানে ইমান দৰ নহয় কিন্তু মোৰ কাৰণে দৰ লাগছে
হয় হেল্ল'?
ৰো কি কৈছো মই তোক কব কাৰনে, ক আক।
তোক সেইটোয়ে কবলৈ বিচাৰো, কি তই এই টিউচন বেছি টেন টিউচন লৈ থকাতকে তই কিমান পঢ়িছ কিমান নাই পঢ়া কিমান ত মাথা আছে কিমান ত মা খ নাই
মেইন কথা সেইটোয়ে নাই কিন্তু মই একদম আগৰ পৰা একো বুজিয়ে পোৱা নাই ন সেইটোহে কথা এতিয়া
তই চা তই অকল টিউন দিয়ে বুজি পাবিেইন নিজে তই নিজেবাৰ চো কৰবাৰ তই ইউটিউটো খুলিছা মই এইটো ক মই তিয়ে পঢ়িছো মই তোক নামো কৈ দিম চেনেলৰ ত কোনটোদি পঢ়িব লাগে কোনটো পঢ়িব নালাগে মইতো পুৰা একদম বনাই দিব পাৰিম কি তই এইটো য পঢ় এইটো চেনেল পঢ় এইটো চেনেলিউজ খিনি কৰ আৰু পিজ খিনি আকৌ হেৰি কৰ
মগিছ ত মানে কনে হ ন হয় অ কিবা হৈছে কিবা হৈছে কিবা হৈছে
ছে
নাজানো কিয় বহুত তৰ্কা তৰ্কি চলি আছেচোন পথাৰ মাজত কিবা হ'ল অঔ
হ ল ল
বা উপওৰেদি চালাং মাৰিছে চুনে পুৰা
কি কয় এই দুই নম্বৰ গ'লটোিছ মিছ তব নাই দেই
নাই হোৱা নাই হোৱাই নাই হোৱাই নাই
ি আকৌ লগাই দিলো মাৰিব সেইকাৰণে
বিয় কৃষ্ণা
ট প বা দি
নহয় কিবা ইনজৰ হৈছিল সেইটো আৰু
ভালাই চক্য পালিব
মই মছ এটা কথা খালি অলপ বেয়া লাগিছে হা বেয়া লাগা নাই কিন্তু উ কি কওঁ আৰু মই বাক বুজাব পাৰা নাই হ ফাৰ্ষ হাফত ন
অ নহয় খেলৰ কথা নেকি মই ভাবো
অ নহয় হয় সেই খেলত গৈ আছো ফাৰ্ষ্ট হাফত শুননা
হা
নাই সমিতাই মোৰ কথা শুন নহলে নকোৱা হৈজন সঁচাকে মোৰ বেয়া খং উঠি আছে, ফোন চোন কাটি থৈ দিম মই। কি কৈ আছিলো? অ। মেথছটো যেতিয়া আৰম্ভ হৈছে আৰু যেতিয়া কি মানে তোৰ বাপেৰে, যেতিয়া তিনিটা হালে বোৰে হে ঠিক মাৰিলে। তাৰ পিছত যেতিয়া ব্ৰেক মানে থাৰ্ড ব্ৰেকত ত ত ব্ৰে ক ললে ন তেতিয়া কোনো একো গল কৰিব পৰা নাই, সিয়ে যে কৰি আছিলে।
আ তই কথাটো বুজি পোৱা নাই, মই তোক কি কৈছিলো, মই তোক এইটো কৈছিলো কি এই সেহঁত যে আছে যে সেহত গোটেই টিমৰ যোন মানুহ আছিল চবে ইমান ভাল পায়, ইমান শ্ৰদ্ধা কৰে কি তাক তেই দিছে মানে তই মাৰ, তোৰ এইটো লাষ্ট হয় তই মাৰ গোটেইখিনি।
এইটো কওঁনে নকওঁ এ বাদ দে অ। অপৰ্চুনিতি এটা দিছে। উম
অ অপৰচুনিটি দিছে নহয়, সি সেইটো পাবই লাগে। ই ডিজাৰ্ভ কৰে, এইটো অপৰচুনিতিটো। আৰু সি ভগৱান, সি তাৰ বিনা কৰিব নোৱাৰিব বুজিছ নে, তই নাম্বাৰ টেনৰ বিনা ভাল খেলিব নোৱাৰে, সেইদিনা তই ব্ৰাজিলৰ মেট চোৱা নাছিলি? কি কুকুৰ খেলন দিছে, ইমান ৰাতি ইমান ফুৰি উঠি পাই ইমান কষ্ট এ কি জিৰ' জিৰ' চাবলে ইমান কষ্ট কৰিছিল নেকি আকৌ ব্ৰাজিল কি হল
ইথে ন কি হল ইমান অপনেণ্ট ত মোকো ইমান ভালকে, কি মানে কি হ'ল, কি ক'ত, ধৰিব পৰা নাই।
এই আমাৰ লামিনৰ মেটচ, সেইটো মেটচ চালো সেইটোও বেয়া লাগিল, সেইটোও জিৰ জিৰ কিন্তু সিদিনা ছেভেন ৱান হৈছিল সেইটো মেচ চাইছিলে নে নাই।
হে ছেভেন ওৱান কোনটো?
অতিত ছেভেন মান মেছটো চলে নেকি কি? এ ৰাম তই কি ফুটবল তই এনেই মানে ন ফেক ফটবল চা নিক-
উম, এক চৰ খাৱি। চুব থাক, মোৰ এতিয়া মথা কাম কৰি ৰ ন। কিয় হৈ এই অ সেনেকা আহ তই ইতে কব পাৰ একো নহাই তো কব পাৰ।
হয় নেকি?
আহ গম পাইছো এইটো কথা হ কথা বলে ছেভেন মানথৰ ৰ এইটো কি হৈছে, অ কিবাটো হব কিবা হ'ব কিবা মাৰিব যেন লাগি আছে অ অ অ অ অ এ এ
এ গৈছে গৈছে গৈছে গৈছে এ বাচি গল বাচ এ এ নাই হব এ একো নহয় এইটো চানছ বুলি যাব চাবিচোন। এই বুঢ়াই কৈ আছেটো ইফালে ইফালে আহ।
এ বা তাৰ হাঁহি
এ বুঢ়াই কিন্তু স্কৰ কৰক দেই এটা হলেও কৰক এনেই তাক মই জোকুৱাতটো জোকাও কিন্তু মই বিচাৰো সি অলপ ভালকে যাওক এনেও নিজতে। এই মানে
কিন্তু হয়াৰটোত দুক
এই ইয়া ক ৱা বাছিল বাছিল
এয় এয় এয় কি কৰিছে?
দে দে চাবিচোন এ বল নিবই নোৱাইব চাবিচোন গেম বে-
নিব নিলে দায় দায় গলদে গলদে সোমালে
চাবি হা এতিয়া জোৰ চে মাৰিব নহয় ই আছিল তেছন ইটো লেন চেঞ্জ কৰিব হা হয় ঐ নহয় এইয়া দেখিছ নে ই লেন চেঞ্জ কৰিব লাগিছিল নে কি কৰিব লাগিছিল। বকাটো, চাবি ই উৰাবই অ নেনেৰাই। ই উৰাব চাবি হা। উৰাই দিব এইয়া ছা উৰাই দিলে।
পাইছোঁ দেখি পাত মই
গৈ দিয় গৈ দিয় লিঞ্চ ই উৰাব এটিয়া এইয়া কৈছো নে উৰাব বুলি এইয়া এইয়া আউট আউট আউট আউট আউট আউট আউট অ বাচি গ'ল বাচি গ'ল হে হে স দি চত ম চত ম চত ম অফ হ একো নাই একো নাই একো নাই আমাৰ আছে নহয়, ম অ ই বনো ই বিনু বহুত খতৰক বা ই বিনু তে, ই ই জানেনে এটা টিম আছে যে ইয়াৰ যোনটো টিম আছে
দশ আটা ন
এই কিন্তু মাজা থ
ম তোৰ মাতটো একো ভালকে শুনা পোৱা নাই, অ তাৰপিছত সিহতৰ কিবা চাই কেনে কিবা ভাল লাগছেন, ৰঙা নীলা হৈ আছে পুৰা। হেল্ল'।
উম।
হেল্ল'?
অ।
মোৰ কথাটো শুনা পাইছা যে মোৰ কথা শুনা পাইছা, মই কি কলো? লে কষ্ট
শুনি আছো।
কি কলো কওকচোন?
কিবা বোলে
এয়া তোমাৰ কথা ভেলে বেলা ন
টো
জানো দে। এ মানে
এ এই কিন্তু মানুহটো বৈদ্য ফানি আছে দেই।
অ হৰি।
এইটো চা চোন এইটো চা। এইটো যে মই দিছো যে এইটো চ খাইছ নে এটো চা।
কি চাম? কিয় চাম?
এ কি দিছা
উচো উহ। চা চোন চা, মস্ত মস্ত একদম জমনি।
য়ে হেহে হে কি মানে হে? মানে কি কব কি হৈছে মই একো বুজি পোৱা নাই?
উম।
মোক মোহ এই আম। ফল' কৰিব দি আছে, কিয় বা? বা! ভাল লাগছেৰে। অঁ।
চাই আছ নাই চাই আছ নাই কি হৈ আছে?
চাইয়ে আছো। কিন্তু মই হোৱাটছএপত গুচি গলো, মোক এটা কথা আচৰিত লাগছে। এই মোক আনফল' কিয় মাৰব' দিছে তাইক? কিবা আকৌ
বাপ ৰে বাপ, অ মোৰ নেটে কাম কৰা নাই নেকি?
মোৰ নে মোৰো কিবা হৈ আছে, মোৰো কিবা হৈ আছে? তে
এই ৰাম আহিছে, আহিছে। এই বু় বু় এই নিজে ন কেছে আছে বহুত টাইম আছে।
এ চ আহ আহ ততেৰিক সৰস হয় কেতিয়াবা কেতিয়াবা উম ইমান নাটক ইয়াত। কি যে হ'ব? অ। উম, বাপৰে বাপ এই মোৰ কিয় হৈছে জানা?
কি কি হৈছে?
ক বহুত লাডডু পকাই আছ তে গিম টো পজ হৈ কেনে ব্লাডটো পকাই আছে।
মোৰ চলি আছে।
কিবা হৈয়ে আছে, গম্বা চুবাততো হৈ আছে।
বাপৰে বাপ! বুঢ়ীচৰ ইমান কিবা - কিবি হৈছে বা! ভাল লাগিছিলে।
আহ।
যেনে তেনে গাত শিতটো পালে ভাল লাগি আছে মানে।
বাট কি নাপালে? ন
ত নকবি আৰু সি সি যদি নোপোৱা নহয়, সি চি ডাব্লিটি দিছিল ন চি ডাব্লিটি পাই গলে চি ডাবলি মই যদি পাওঁ এচ এচ এইচ ইউ এচ মই লৈ লম দাদ তাৰ লগতে কিন্তু সি নাপাব চাগে ইমান ভালকে পঢ়া নাছিল, মই কৈছো কি তুমি এতিয়া ভেটেনেৰিৰ কাৰণে ভালকে পঢ়া সি কৈছে হব ভেটেনেটোৰ কাৰণে ভালকে পঢ়ো ভেটেনেৰিটোত পাই যাব কিন্তু সি কেটেগৰী আছে নাকি? যদি ভালকে পঢ়ে তেতিয়া তেতিয়াহে পাব কিন্তু ভালকে নপঢ়িলে নাপাব, কি সেইটোৱে এতিয়া আৰু।
কি ক জানো? সেইটো কাৰণে এইটো চাগে তই যি এ এক বছৰ সেই সেইটো দিব লাগিব ন।